হেল্ল,
নাই বাৰ।
শুনা পাইছা?
মই শুনা পাই আছো।
দে শুনছো দে। এইবাৰ কিয় বা নেটৰ্কটো শ্ল' মাৰি আছে।
অহ, নেটৱৰ্ক বেয়া মাৰে। মাজে, মাজে কি চিম?
জিঅ'।
উম, জিঅ' চিম অহ, জিঅ' চিম সেনেকুৱাই কিছুমান জেগাত বঢ়িয়াও পায়। কিছুমান জেগাত নাপালি নাপায় আৰু।
নহয় আমাৰ এতে আগতে বহুত ভাল দিছে। আমাৰ এৰিয়াতকে। বহুত। ভাল দিছিল। কিন্তু এতিয়া এনেকুৱা হৈ হৈছে মোৰ যোনটো ৰুম সেই ৰুমটোত নেটৱৰ্কে নাপায়।
এতিয়া বেয়া হৈছে আৰু।
পাঁচডাল মাৰি থাকে নেটৱৰ্ক। কিন্তু এই একদম ইনষ্টাগ্ৰামৰ ভিডিঅ'ই চলিব নোখোজে। বাৰে-বাৰে মই ফ্লাইং মড কৰিয়ে নেট নেটটো বন্ধ কৰি আৰু খুলব লগা হয়।
অহ, হয়ে সেনেকুৱা।
ভাবিচো এইবাৰ চিম খান চেন্স এ কৰো নেকি?
উম, বাকী ভাত- চাত খালি?
খালো ভাত খালো।
অহ,
বাকী দাৰ্জিলিং যোৱা যে কথা আছিল। হেল্লো,
কি হব এতিয়া?
হা,
কি হব সেইটো।
সেইটো মই জাগা খিনি চিনাকি যোনটো ঘূৰবা যোৱা জাগা।
উম,
ঘূৰ্বা যোৱা জেগাখিনি মই লাহে লাহে চাই থৈ দিছো। জেগাখিনি ক'ত-ক'ত যাব লাগে।
লাহে লাহে চাই থৈ দিছা।
অ', মানে আমাৰ যাওঁতে টাইম টাইম লাগিব না।
জাগা গিলা।
ইমান চিনি নাপাওঁ নিউ জলপাইগুৰি, চিলিগুৰি এইখিনি চিনি পাওঁ আৰু।
এইটোতো বেলেগ হয় সেইটো যাওঁতে ৰাস্তাত পাই যাম সেইগিলা জেগা। ত' মেইন দাৰ্জিলিংৰ ফালে ক'ত ক'ত যাবা লাগে এইগিলাক।
মেইন দাৰ্জিলিঙত গাইড গাইড ল'বা নালাগে বোলে। মই ভিডিঅ' ত চাইছো নিউ জলপাইগুৰি ষ্টেচনত নুমিলো আমি। নমি পেলে তাৰে পেৰে শ্বেয়াৰিং টেক-টেক্সি ল'ব লাগিব। শ্বেয়াৰিং টেক্সি ক্সি লৈ পেলে তিনি চাৰি ঘন্টামান এনেকা তিনি চাৰি ঘন্টামান টেক্সিয়ে লৈ যাব আমাক। হেৰী লৈকে মেইন দাৰ্জিলিঙৰ লৈকে।
পাহাৰৰ ওপৰত পিনে।
মেইন দাৰ্জিলিঙৰ লৈকে লৈ যাব, অ' পাহাৰৰ ওপৰত। মেইন দাৰ্জিলিঙৰ লৈকে লৈ যাব, লৈ যায় পেলে তাতে আমি তিনদিন মান থাকবা লাগব। তিন মানত আমাৰ গোটাই হেৰি হৈ যাব একদম পাহাৰৰ ওপৰত।
তিনদিনমান ক'ত থাকবা লাগব তাতে
মানে তাতে হেৰি ল'ব লাগব' লছ এই ৰেন্টততো ল'ব পাৰা ল'জ ল'ব পাৰা। যদি আমি বনাই সিজাই খাওঁ, তেতিয়াহ'লে ল'জ ল'বা লাগবো। আৰু যদি আমি বনাই সিজাই নাখাওঁ বোলে বাহিৰতে খাই আহিম। এই তেতিয়াহ'লি ৰেন্টত ল'বা লাগব'। শ্বেয়াৰিং ৰুম আৰু এটা ৰুমত পেলে মিনিমাম ছয়টা মান চলি থাকবা পাৰে আৰু সেনেকা টাইপৰ আৰু।
তই ক'ত গম পাইলা এইগিলা ক'ত চাইছা?
মই এইগিলা চব চাই লৈছোঁ। জাগা চাগা মই আজি গোটাই ওলাই দিছোঁ ওলাই দিছোঁ। ক'ৰ পৰা আৰম্ভ কৰিম এইগিলা চব চাৱা হৈ গে'ল মোৰ।
অ'। তাৰপিছত বাৰু সেইটো হ'ব বাৰু।
অ', তাৰে আৰু এটা জাগা চাইছিলোঁ নহয় মই, হা?
কি জেগা?
মিজোৰাম মি-মি-মিজোৰাম মিজোৰাম ইমফল।
কি?
মিজোৰাম মিজোৰাম।
কিমান দূৰ হ'ব?
মিজোৰামো সেই ট্ৰেইনতে যাবা পাৰে দাৰ্জিলিঙতকে বহুত ওচৰ। তিনি চাৰি হাজাৰ টকাত হৈ যায়। আৰু দাৰ্জিলিঙত যদি আমি যাওঁতে শ্লীপাৰ ক্লাছ লওঁ, তেতিয়াহ'লে তিনিশ টকা টিকেট।
শ্লিপাৰ ক্লাছত যাবা নৰা আমি এ চি ডাব্বা ল'বা লাগব'।
এ চি ডাব্বা শ্লিপাৰ চিপ-শ্লিপাৰ ক্লাছেটোন সেইটো কথা কৈছোঁ মই এচি ডিব্বাত। চব শ্লিপাৰ ক্লাছে থাকে। হা?
নহয় নহয় এটা এটা বেলেগ আছে এচিটো এটা ন'ন এচিৰো পায়। মই হেৰিত যাওঁতে গেছিলোঁ না।
কিন্তু ন'ন এচিটোত গে'লি এটাত মজা লাগি যাব। মজা লাগি যাব কিন্তু ন'ন এচিত গে'লি। দৰ্জা দি ওলাই ওলাই ভিডিঅ' বনাবা পাৰিম। দৰ্জা খুলি ওলাই ওলাই ভিডিঅ' বনাবা পাৰিম।
সেইটোত মানে তোৰ এ, মানে মানুহ থাকে বেছি মানুহে থাকে সেইটোত। যদি এচিত এচি ডাব্বা লোৱা যায়। ৰেখছি নহয় মানে।
এ, বহুত মানুহ হ'ব এ চি ডিব্বা হ'লি তৰ এটা কেবিন টাইপত থাকে ন'।
অ', সেত, সেইটো কেবিন টাইপত। ত' সেইটো হ'লি ভাল। সেইটোত পইচাও বেছি ল'ব ছয়শ মান ল'ব।
আহে, যিয়ে নহওঁক আহাই যোৱাই বাৰু পন্ধৰশ' মান। আহাই যোৱা যদি পন্ধৰশ' যায় আৰামত। যাম আৰামত আহিম সেনেকা টাইপৰ কথা আৰু ৰিস্ক লৈ নাযাওঁ আৰু। চেপটি পোৰা যাম।
ৰিস্ক নাই সেইটোত ৰিস্ক নাই সেনেকে। মানে। এ, ৰূপ অলপ চাই থাকলি হ'ল আৰু কোনো যাতে চুৰ তুৰ নকৰে। সেনেকে নাহে বাৰু মানুহ।
এ, ট্ৰেনততো বেছিভাগ চুৰ হৈ ইউ পি বিহাৰৰ ফালেহে।
উ মানে ক'ত গৈছিলোঁ। তিনচুকীয়া যাওঁতে গৈছিলোঁ নহ ত ন।
অ।
তাতে আমি শ্লিপাৰে বুক কৰিছিলো হলেও মানে মানুহ ক'ত? প্ৰায় কিছুমান মানে মাজতে পাই যায় জোগাত।
অ। অ। তেতিয়া এটাই টোপুৰি মাৰিলি এটাই জাগি থাকিব লাগিব সেনেকাা টাইপৰ কথা আৰু,
নালকে জাগি থাকিব আৰু নিজৰ বস্তু খিনি চব বঢ়িয়াকে বেগত সোমাই পেললে, বেগটোক ভালকে ধৰি ফেল কিনা থাকিলি হ'ল। বেগৰ পৰা আৰু নিবাহৰিো শাৰী পাবি ন ঘৰত ঘোমোৱাৰ দৰে। কিমানায় নহয়।
অ।
দূৰত নহ'লে মিনিমাম আঠ আঠ ন ঘণ্টাতটো লাগিব।
উ ন ঘন্টা ন ঘণ্টা।
অ।
নঘণ্টা পাৰে হৈ যাব আমি চ ডিউটে কৰো ন ঘণ্টা। হেল্ল', হেল্ল। হেল্ল', এইটোতো পুৰা একশ টকা পাবা লাগে নিয়ম মতে। ক ক কটা গ'ল। হা। সেছি লাগি আছে নেকি কাটি দি কাটি দি। হেল্ল'? হেল্ল'?